হেল্ল' অ যে এই ভালেই দিয়া তোমাৰ?
অ অ আছো আছো ঘৰৰ পৰা আহিলেগে?
অ' আহিলোগে।
অ খুব অ খুব ফুৰিলে ফটো দেখিলো ইমান ধুনীয়া জেগাবোৰ।
হে হে হে ফটো চাইছা?
ফটো চাইছো অ' ইমান ভাল লাগিছে এইবোৰ জেগাবোৰ কৰ কৰ সেইবোৰ?
এইবোৰ কাৰ্বি আংল আছে আৰু মন্দিৰতো গৈছিলো।
অ
এনেও এইটো চাইডৰ জেগাবোৰো বৰ ধুনীয়া তাকে লৰা আহিবলে মন নকয়।
নকৰে থাকিব পাৰিলে কেইদিনমান গৰম ব
নহয় এই তাৰ টিউশন যে আছে। টিউশন খতি হৈ আছে।
অ,
এতিয়া তিনদিন খতি হলেই মানে এদিন লয় এদিন নলয়- এনেকে কৰি পেলাই তিন দিন খতি অ তেনেকোৱাকে তাৰপিছত তাতে তিন দিন খতি হ'ল
অঁ
এ এতিয়া দায়িত্ব বাঢ়ি গ'ল আৰু কি কৰিবা। নহয় সৰু হৈ থকা হলে, সি সৰু হৈ থকা হলে কথা না ছিলে বোলে দেই এতিয়া পঢ়াটো ইমান ই অকমান সৰু হৈ আছে। ইমান হেৰি নহয় কিন্তু সিযে এবাৰ ক্লাছভনত যে'।
এতিয়া মানে ল'ৰা ছোৱালীক বেছি চবতকে প্ৰাধান্য সিহঁতকে দিব লাগিব।
অ। আৰু মানে কি হৈছে জানা, আমাৰ ইয়াত টিউচন তেনেকে পাবলৈও অকণমান- কষ্ট।
কষ্ট কষ্ট।
টিউচন মাষ্টৰ পালে সময়, টিউশচন মাষ্টৰ মানে সময়ে নাথাকে।
নাথাকে অঁ।
নাথাকে ল'বলৈ এতিয়া মই হেৰি ৰাতিহে লয়গে আৰু সাতটাৰ পা। আনটালৈ লয় আৰু সেইখিনি সময়তে লয়, মানে দিনত সময় নাই নাহে যাব লাগে এক কিলোমিটাৰ মই লৈ যাওঁ ল'ৰাটোক ৰাতি-
অঁ অনা নিয়া কৰিব লাগে।
অ অনা নিয়া সি যাওঁতে যায়গে চাৰে ছয় মান বজাতে সি গুচি - যায়গে ঘৰৰ পৰা তাৰ পিছত আকৌ- আকৌ মই যাও হেৰি স্কুটি লৈ পেলাই মই যাওঁ আৰু। আৰু নহলে কেতিয়াবা দুইটা একেলগে যাওঁ মই গৈ বহি থাকোগে আৰু- তাৰপিছত আকৌ মই লগতে লৈ আহো, এইটো কেতিয়াবা মোৰো এলাহ লা- যে বেলেগৰ ঘৰত বহি থাকিব লাগে, এইটো অঁ বেয়া লাগে। সদায় সদায়, সেইকাৰণে কেতিয়াবা তাক কঁও। তুমি যোৱাগে যোৱা মই পিছত লৈ আহিমগে, আৰু মোৰো ৰাতি স্কুটি নিবলৈ ভয় লাগে।
সেইটো হয় বাৰু দেই অহ সেইটো ভয় লগা কথাও দিয়কচোন উম।
এ উপায় নাই যে-
অঁ এই ভিনডও নাথাকে জানো। মতা মানুহ দেৰি হয় কামত ব্যস্ত থাকে। হেল্ল',
হেল্ল'
অঁ অ শুনিছোঁ এতিয়া অঁ।
উম উম।
মানে মতা মানুহ কামত ব্যস্ত উম।
ত সেইকাৰণে আৰু মাইকী মানুহে এতিয়া মতা মানুহৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে আও।
অঁ উপায় নাই।
উপায় নাই। আৰু নহয় এইবাৰ এই ইহঁতৰ শংকৰদেৱৰ সেইবিলাক বহুত টান মেথচ যে বহুত টান
অঁ
বহুত তান
আজিকালি মানে কি জানে লৰা ছোৱালীৰ লগত বাপেকো শিক্ষিত উচ্চ শিক্ষিত হ'ব লাগিব। ল'ৰা ছোৱালী ভাল কিতাপ, স্কুল এখন স্কুল এখনত দিবলৈ হলে নহয়, মা মাক বাপেকো পঢ়া শুনা হ'ব লাগিব। মাক- মাক বাপেক চাইহে লৰা ছোৱালী আজিকালি ইন্টাৰভিউ লয় মাক বাপেকৰ ভাল স্কুল এখনত দিবলৈ গম পাইছে নে
উম উম আমাৰ ইয়াতহে নলয়- কিন্তু উম ধৰা সেইফালে লয় ন আমাৰ ইয়াত বাৰু সেই- লোৱা নাই কিন্তু আমাৰ ইয়াত আকৌ হেৰি হয়, চিট পৰীক্ষা হয় যে-
অ
ছিট পৰীক্ষা যে হয় কিন্তু যদি সি মাৰ্ক কম পায় তেতিয়াহ'লে আ এডমিশন নিদিয়ে।
নিদিয়ে ন
উহো
অ এনে শংকৰদেৱৰ, শিক্ষা মই ভালে পাওঁ বাৰু দেই
অ সেই শংকৰদেৱৰ ভালেই আমাৰ ইয়াত ৰিজাল্টটো ভাল হয় দেই। মানে কি ব্যৱহাৰ ৰেচপেক্ট আপোনাৰ চবৰ ক্ষেত্ৰত মানে। চব শিকায় বা কেনেকে উঠিব লাগে কেনে খোৱাৰ আগত কি কৰিব- লাগে শুৱাৰ আগত কি কৰিব লাগে সেইখিনি ৰোল খিনি যদি লৰা ছোৱালীয়ে
অ আপোনাৰ মাতটো অকনমান ভাঙি ভাঙি আহিছে হেল্ল' অ অ সেইটোৱে সেইটোৱে অ অ অ অ আছে আছে
এক্সট্ৰাকে মই দিব নালাগে আৰু
নেলাগে শিকায় শিকায় অ শংকৰদেৱত সেইটোৱে ভাল অ আপোনাৰ মাততো এবাৰ আহিছে এবাৰ অহা নাই
হেল্ল'
অ মাততো বোলে এবাৰ আহিছে আকৌ মাজতে নাইকিয়া হৈ যায়
টো ফাট মানে এবাৰ শুনিছোঁ এটা এটা ৱৰ্ড শুনা নাই তেনেকুৱা হৈ আছে
অ অ
এতিয়া কিছুমান ধৰা অ খালো তুমি খালা নে নাই
মই খালো
কি দি খালা
কি দি খালো মানে সেই সেইদিনাখন আপোনালোকৰ সেই অকণমানি কচুলতি হেৰি এটা ৰেচিপি এটা কৈছিলে আমাৰ আকৌ সেই ওচৰৰ বোৱাৰী এজনী উম বৰু মানে মিচিং মানুহ সেইহিয়াম শুকান মাছ আনিছিলে সিহতৰ আকৌ শুকান মাছবোৰ খাবলৈ বৰ ভাল
বেলেগ নেকি কিবা
বেলেগ মানে সিহঁতৰ সেইবোৰ সিহঁতৰ মানে সেইবিলাকত সেতে জানে ন মানে ট্ৰাইবেল মানুহ নহয় জানো অ ট্ৰাইবেল মানুহৰ সেইবিলাক অলপ সেই তেনেকুৱা জাতীয় বস্তুবিলাক বইল হওক হেৰি হওক সিহঁতে সেইবিলাক জাতীয় বস্তু বেছি খাই ন মানে লোকেল বস্তুবিলাক কচু চচু ঢেঁকীয়া এইবিলাক বস্তু সিহঁতৰ সাঁতবিলাক অৰিজিনেল খাবলে ভাল উ সেইটো বস্তু তাৰপিছত সেই মই যে দেখিলো অ কওক বিৰাট ধুনীয়া
সিহঁতে আচলতে বইল খাই অ বহ তাকে ক'বলৈ লৈছো বইল খাই যে এই আমাৰ খুৰী এজনীও টাইপ আমাৰ খুৰী এজনো ট্ৰাইবেল হয় গাহৰি মাংস এই বইল বহুত মানে মানে প্ৰায় বইল খাই বুলিয়ে ক'ব পাওঁ
অ
স্কিন কি ধুনীয়া এতিয়া ফিফ্টি চিষ্টি চাগে ফিফটি ফাইভ চিষ্টি এনেকুৱাই হ'বগে কিন্তু এতিয়াও হেৰি হৈ আছে ইমান য়ং হৈ আছে আমাৰ মাহঁতৰ বয়সৰে হ'ব কিন্তু আমাৰ মাত থাকি অ মানে এনেকে সৰু সৰুহে যেন লাগে।
অ
কিন্তু বিশেষকে। আৰু একো তেনেকুৱা বেমাৰ নাই কিন্তু। অ বহুত হেল্ডদি হয়
আমাৰ আকৌ মিঠাতেল আধা লিটাৰে তিনি চাৰি দিন যায়হে
আৰু মালপোৱা বনাবাত মিঠাতেলত ডুব গৈ থাকিব
আ গুদুপ গৈ থাকিব। অ আজিকালি যে ৰিফ ৰিফাইন তেলটো আপুনি অনুমান কৰেনে খুব সুং যায় আৰু মানে ৰিফাইন তেলটো। অ সুং যায় আৰু কেৰাহীখনত যে বৰ বেয়া তল তলত কিবা লিকটীয়া নিচিনা আলকাটিয়া নিচিনা,
আৰু হেৰি নে দাগটো নেযায়।
নেযায় বহুত ভেজাল হ'ল গম পাইছানে। বহুত ভেজাল হল। মানে মই সেইকাৰণে ৰখ, ৰিফাইন ততেলী এভইডে কৰিলোঁ অ,
মই মইও ঘৰত নেৰিয়া হেৰিত আনি থওঁ কেতিয়াবা। মানে আলহী দুলহী আহিলে সৰহ হ'লে মানে ৰিফাইনতে পুৰি কেইটা বনাই দিওঁ। কিন্তু ঘৰত, আমি কোনেও নাখাওঁ ৰিফাইন।
খাব নালাগেও। গেছ হয়তটো হয় আৰু স্বাস্থ্যৰ কাৰণে এইবিলাক হহুত মাৰাত্মক। মানে হেৰিয় বেমাৰৰ হেৰি এইবিলাক খাব নালাগে। যিমান পাৰে সিমান মানে ৰিফাইন তেলতোপা দূৰত থাকিব লাগে। লাগিলে শুকান ৰুটি খাব লাগে ঘিউ অকমান লগাই,
অ অ সেইটোৱে আৰু ল'ৰা ছোৱালীক আচলতে কি জানা ইয়াত তেলজাতীয়। বস্তু খোৱা খোৱাটো কম তাৰ মানে কমাই দিব লাগে। জন্ম পাই যদি এইবিলাক। কম খোৱা যে নহয় ল'ৰা ছোৱালী এইটো বেয়াই পাব মিঠাতেলত বনোৱা কিবা ভাজা পোৰা।
অ অ এক মই তেনেকে নিদিওঁ খালি এক, পিঠা পনা বৰ ভাল পায়।
অ, এই হেৰিতটো খাই নে নেখায় ইয়াৰ তেল পিঠাটো যে অ,
ই প্ৰিয়।
হে সেইফালে কি কয় জানো আমাৰফালে কয় তেলপিঠা। কিছুমানত কয় বোলে ধূপ ধূপ পিঠা মানে ধূপ উঠি যায় যে।
অ আমাৰ এইফালে বৰপিঠা বুলি কয় বৰপিঠা।
পিঠা ন অ অ অ সেইবিলাক বৰপিঠা কয় কিন্তু আমাৰ ইয়াত কয় তেল পিঠা। মানে এই ইয়াত আৰু ইয়াত, কয় হেৰি অ মানে হেৰি কয় ধূপ পিঠা নে এনেকে কিবা এটা কয়। আমি আমাৰ তাত আক। আমাৰ তাত কয় আক হেৰি তেল তেল পিঠা।
ঠাই ভেদে নাম, ঠাই ভেদে নাম বেলেগ বেলেগ।
বৰা চাউলতটো এই কি যে বৰা চাউলটো যে সিজাই খাই যে।
অ,
ভাজি পেলাই যে তাত কেনেকৈ বনাই নাজানো মই ইয়াত কেৰাহীত এনেকে ভাজি দিওঁ। অকণমান তেল দি তাৰপিছত তাতে তেজপাত বা চাউলখিনি ধুই থৈ দিলোঁ। বা এঘন্টামান তিয়াই থৈ দিওঁ তাৰ পিছত উঠাই পেলাই কেৰাহীত ভাজি পেলাই। তে চিপচিপিয়া পানী আৰু অকমান আৰু তেনেকে ঢাকি পেলাই যে ভাপত দি বনাও। ইয়াত আকৌ সেইটো হেৰি কয় অ, কি উম বৰা পিঠা।
বৰা পিঠা অ।
অ' আমাৰ আকৌ তাত কৈ বৰা চাউল।
অ' আমাৰ মাহঁতৰ তাতো বৰা চাউল কয় কিন্তু এ ইয়াত মানে এই মানুহজনে নাজিয়াত বৰা পিঠা বুলি কয়। আৰু যে আমি এতিয়া পিঠাগুৰিটো অ' পিঠাগুৰিটো। পিঠা-পিঠা বুলি কয় পিঠা পিঠাগুৰি।
হে, হে।
হে নাম বিলাকত বেলেগ বেলেগ অ,
অ আৰু মই ইয়াত। সিহে আমাৰ বৰা চাউলতো বেছিকে খোৱা হৈছে। এনেই আমাৰ তাত বেছি বৰা চাউল নেখায়। মানে তাতে হ'ল কি দেউতাৰ ইয়াৰ প্ৰেছাৰ আছে যে। প্ৰেচাৰ থকা মানুহে একদম বৰা চাউল খাব নালাগে।
মই বেয়াই পাওঁ বুজিছানে।
বেয়া পোৱা? মই আকৌ মাংস দি খাই ভাল পাওঁ। ইয়াত আহি-আহি অভ্যাস হৈ গ'ল যে। মইটো এতিয়া অকন ভাল পোৱা হৈছোঁ আৰু খাবলৈ হাঁহৰ মাংসৰ সৈতে।
অ' একদম দুইটা খালী একেবাৰে হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে যম আৰু।
অ' একে যম কিন্তু এই আমাৰ মোৰ নাই অৱশ্যে দেই হাই প্ৰেছাৰ। উম মানুহজনৰ আছে কিন্তু থাকিলেও কি হ'ব অকমান মানে খাব বিচাৰে।
অ' হে-হে, অ'-অ'। মই নাখাঁও।
চলে মাঘৰ বিহুত চলে।
মাঘৰ বিহুত ন'।
মাঘৰ বিহুৰ দিনা চলে আমাৰ ইয়াত চবেই সেই তেনেকে ৰাতিয়ে বনাই থৈ মাংসটো। আৰু পিছদিনা এইটো চাউলটো এনেকে বনাব।
অ'।
তাৰপিছতে বাহি মাংস দি খায়।
বাহি মাংস দি খায়, অ' হাঁহ বেলেগ নহয়।
উহু
অ'
হেৰি অ' ঠিকে আছে দিয়া ন'।
অ'-অ' দিয়ক-দিয়ক অ' হ'ব দিয়ক হ'ব-হ'ব উম-উম।